হেল্ল'।
অ', কি খবৰ অ'?
অ', শুনিছো এতিয়াহে তেতিয়াৰ পৰা শুনাই নাছিলো।
অ', এই নেটৱৰ্কটো অলপমান প্ৰব্লেম হয় চাগে।
অ'। কি কৰি আছিলা? হেল্ল'।
একো শুনা পোৱা নাই। হেল্ল'।
অ', শুনিছা এতিয়া?
অ', আহিছে এতিয়াহে।
অ'। কি কৰি আছা?
মই এ এনেই আছো ৰ'বা। তুমি কি কৰিছা?
মই চাহ খাই আছিলো।
অ', ৰাতিপুৱাৰ চাহ খুৱাই নাই নেকি?
নাই এবাৰ খালো মানে এতিয়া আৰু এবাৰ খালো।
অ'।
কাৰণে।
ঠিকে আছে।
বাকী খবৰ খাতি ভাল ন?
ভাল ভাল, তোমাৰ ভাল?
উম, উম, ভাল। তাকে বোলো কি কৰি আছা এনেই ফোন কৰো আৰু বাকী কলেজ চলেজটো খতম হ'লেই আৰু।
উম, কলেজ চলেজটো বন্ধয়ে।
বন্ধয়ে আৰু মানে আমাৰতো খতমো হ'ল ন এইবাৰ।
উম?
আমাৰ বোলো এবাৰ খতমো হ'ল কলেজ।
অ', এতিয়া কি কৰিবা জব কৰিবা নে কি?
অ', তাকে ভাবিছো মানে জব কৰিম বুলি। তাৰপিছত আৰু পঢ়িম বুলিও ভাবিছো জব কৰিম বুলিও ভাবিছো আৰু।
আজিকালি তাকেইতো জবেই নাপায়। আৰু জবৰ কাৰণে আজিকালি চবতে স্কিল লাগে ন।
উম। এনে তুমি কিবা কিবি শিকি থৈছানে ধৰি লোৱা কম্পিউটাৰ হওঁক বা কিবা?
শিকা মানে এনে কলেজত কিছুমান ক'ৰ্চ এনে শিকিছো কিন্তু ইমান মানে কেৰিয়াৰ লগা যে সেনেকুৱা শিকাই, তুমি শিকিছা?
মই কলেজত একো শিকা নাই বাৰু কিন্তু এনেই কম্পিউটাৰ ক'ৰ্চটো শিকিছিলোঁ।
অ', সেইটো ময়ো শিকিছো ৰ'বা। এবছৰতে শিকিছানে?
অ', অ', এবছৰতো শিকিছো।
এপ্লাই কৰিছা নেকি, কিবা হত।
এপ্লাই বৰ্তমান কৰা নাই, এইবাৰতো এদি আৰ ৰি হ'ব ন।
অ',
অ', তাত এপ্লাই কৰিম বুলি ভাবিছো
ময়ো সেইটোৱে ভাবি থৈছো ৰবা।
অ'
পঢ়ি আছা নেকি, এনে পিছে
নাই অলপ চলপ আৰু এতিয়াৰ পৰাই যদি চাওঁ তেতিয়াহে আৰু মানে যদি আৰু পাৰো।
এনে, ইউটিউবত আহে তো কিছুমান।
উম, উম, ইউটিউবত মাৰিলে আহে, মানে ধৰি লোৱা, কেনেকুৱা ধৰণৰ কুৱচন আহিব।
অ' তুমি চোৱা না
উম চাও।
ময়ো এনে চাওঁ কেতিয়াবা।
অ', সময় পালে চাও আৰু মানে ডাইৰেক্ট আৰু মানে এনেকে যে পঢ়িয়ে থাকোঁ আৰু সদায় সেইটো নহয় আৰু
উম।
উম।
ময়ো
দোকান অ', অ' বাকী, তুমি এনে কি কৰিম বুলি ভাবিছা, কিবা জব তপ কৰিবানে?
জবৰ কাৰণে এনে মই এতিয়া জব বিচাৰিয়ে আছো, পোৱাহে নাই।
অ', অ', এনেই কি জব কৰিম বুলি ভাবিছা মানে কেনেকুৱা ধৰণৰ
এনেকুৱা ধৰণৰ আৰু এতিয়া মানে এনেকুৱা লাগিছে। এতিয়াটো কলেজ বন্ধ ন, এতিয়া যি জব পালে, সেয়ে কৰিম বুলি ভাবি আছো। কিন্ত এনে, অ' কম্পিউটাৰ তিপা তাত, জব পালে ভাল আছিল।
অ', সেইটোওতো ভালেই।
বা কিছুমান ডাটা এন্ট্ৰী কৰা জববোৰ আছে ন
উম, উম, কিন্তু টো তেনেকুৱা কাম বোৰ মানে পুৱোৱাই টান হৈছে এতিয়া, মানে ঘপকে আৰু মানে আমি এতিয়া নতুন ন ফিউচাৰ। ত' আমাৰ কাৰণে অলপমান দিগদাৰে হয় মানে জব পোৱাত।
হয় দিয়া, আজিকালিতো চব জব কৰিব গলে, আগে সোধে হেৰি সোধে, এক্সপিৰিয়েঞ্চ সোধে, আকৌ কোনো এক্সপিৰিয়েঞ্চ দিবও নোখোজে।
উম, এতিয়া ফ্ৰেচাৰছৰ মানে কাম, আজিকালি পোৱা টান।
উম
এয়া এক্সপিৰিয়েনচ কেনেকুৱা লাগে এতিয়া আমিতো এক্সপিৰিয়েনচ লব কাৰণেটো কাম কৰিব গৈছো ত আমি কেনেকে আৰু সেনেকে আমাৰ মানে এতিয়া দিগদাৰে হৈছে জব পোৱা
এনেই এপ্লাই কৰিছালে কিবাহত
এপ্লাই মই ইন্টাৰভিউ দিছিলো এনে মানে এইবিলাক জবৰ কাৰণে তাৰপিছত অ এতিয়া মানে পাইছিলো দুটামান কাম কিন্তু মানে কিছুমান ভাল লগা নাই ধৰি লোৱা সেইকাৰণে আৰু মই যোৱা নাই আৰু
মইয়ো এনেকুৱা চাইয়ে আছো ৰবা
ভালে কৰিছা আৰু
তাকে এনে ক'ব গলে ইচ্ছা কৰিলে বহুত জেগাত কৰিব পাৰি
পাৰে কিন্তু মানে যি তি কামত কৰিব মানে নোৱাৰি দিয়াচোন
সেয়ে আৰু ঘৰৰ পৰা কৰিব নিদিয়ে যেনে অলপ দূৰৰ দূৰৰ ঠাইত বেছিকে ওলায়
অ উম
ঘৰৰ পৰা দূৰ এতিয়া যাবও নিদিয়ে
অ
নোৱাৰো দিয়াচোন ৰাতি হৈ যাব আহোতে বা হেৰি কৰোতে
উম আৰু কষ্ট হ'ব ন আৰু তাৰপিছত নেক্সট দিনা আৰু যোৱাতো সেনেকুৱা
উম ঠিকেই কৈছা আতৰিছা নে
সেয়ে কলো আৰু এ তুমি কিবা জব চব পালে মোক জনাবা মইয়ো জনাম দিয়া
অ অ জনাম দিয়া মই নো চাই আছো এটা দুটা কিছুমান পাইছিলো কিন্তু আমি কৰিব নোৱাৰিম চাগে
সেইটোয়ে আমি কৰিব পৰা পালে ভাল আৰু
মানে আহাৰ কাৰনে গা ধুই আহিছে হয়
আৰু ঘৰৰ পৰা কতো যোৱা নাই নে
ঘৰৰ পৰা যোৱা নাই বৰ
ভাত চাত বনাব লাগে মাথা বেয়া হৈছে আমিচোন কচিংঙো কৰিব পাৰোচোন
অ সেইটোৱেইটো কৰিব পাৰো কৰিলেতো ভালেই
অ আৰু ঘৰত এনে টিউচন কৰা নেকি ঘৰত
টিউচন বৰ্তমান কৰা নাই আগতে কৰিছিলো
হয় নেকি ময়ো আগতে টিউচন কৰিছিলো কিন্তু পইচাই দিব নোখোজে অ
এ সেইটোৱে মানে ঘৰৰ ওচৰত কৰিলে সেইটোয়ে প্ৰব্লেম সেইকাৰণে মানে আৰু বাদেই দিছো
লাইন চাইন সেইটোৱে ইচ্ছাও নোহোৱা হৈ যায় ইমান কৰাৰ পিছত
উম ইমান কষ্ট কৰি পঢ়াও আৰু মানে ঘৰৰ ওচৰ বুলি পুৰা মানে বেছিকে পঢ়াও টাইম চাইম নাচাও
অ
ত' সিহঁতে আৰু মানে সেনেকুৱা কৰে পইচা দিয়াৰ টাইমত।
আৰু কিছুমানে মানে ভাবে কি মানে আমি পঢ়ালে যে চলিগিলা পুৰা পাৰা হৈ যাব সেনেকুৱা টাইপ বুলি ভাবে কিন্তু বাচ্ছাবোৰে পঢ়িবই নোখোজে আজিকালি।
সেইটোয়ে মানে নিজেও ঘৰতো গুৰুত্ব দিব লাগে অকল যে টিউচনত পঢ়িলে পঢ়া জানিব বা স্কুলত পঢ়িলে জানিব সেনেকুৱাটো নহয়।
তাকেইতো।
হে আৰু বুজি পাব লাগে বুজি নাপায় আৰু। কিবা এটা হেৰি হলে আৰু আমাৰে ভুল ধৰিব।
অ আৰু স্কুলৰ গেইটাও মানে কি ভাবে। স্কুলৰ মেম গিলাক যে টিছ টিশচন দিয়ে সিহঁতে আৰু মানে ষ্টুডেন্টবোৰক বেছিকে গুৰুত্ব দিয়ে টিশচন কৰাবোৰক।
অ', অ', আৰু মানে যোনবিলাকে সিহঁতৰত তাত নকৰে হেটক গুৰুত্বই নিদিয়ে
ন খুচি নাথাকেজচত যাব নাগ
ত চি
বাকী ভাত চাত বনাইছে নে নাই ঘৰত
কি কৈছা।
ভাত বনাইছে নাই ঘৰত।
অ বনাইছে।
কি বনাইছে আজি।
আজি মাছ
আমাৰ আজি হেৰি মাংস বনাই আছে ৰবা। বহুত দিনৰ মূৰত একেদিন নিৰামি খোৱাতে গ'ল।
অ', কিবা আছিলে নেকি।
নহয় এই সোমবাৰ মঙ্গলবাৰ জানাইচোন। তোমালোকৰ পালে নে।
নাই আমাৰ মই নাপালে দিয়ে আগতে কালি চাই কিয়া আৰু। হেকালে দিগদাৰ হয়।
আমাৰ ক'ব গ'লে সোমবাৰ অ', অ'। আমাৰ ক'ব গ'লে সোমবাৰ মংগলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে গীত তামানে বাৰ পুৰা পালে।
মাজত থকা কেইদিন আকৌ পুৰা সেই চলে মাছ মাংস চলে।
উম ঠিকেই আছে। মিন পালনতো ভালেই বাৰু পালিবই লাগে কিন্তু হেই হিয়াই আৰু যোনদিনা খনে
গালি থাকে ন আৰু ব অত দিবা জানে। সেইটোও হয়।
কাৰণ নাপালে।
হা।
মানে চবে যদি পালে, তেতিয়াহলে ঘৰৰ এতিয়া আমাৰ তোমাৰ এজন দুজনিয়ে পালে, তোমাৰ নাপালে সেনেকুৱা।
মোৰতো এনেকুৱাই হৈ যায়। আমাৰ ঘৰতটো পুৰা মানে চলে। কিন্তু মোৰ কেতিয়াবা কেতিয়াবা হৈ যায় আৰু। মানে বাহিৰত খাব লগা হৈ যায় ন।
এতিয়া বাহিৰত গৈ
অঁ',
বাকী তুমি কতো যোৱাই নাই নেকি, এনে ফুৰিব।
ফুৰিব মানে, কালি এবাৰ গৈছিলো কিন্তু বতৰৰ কাৰণে ভাল নালাগিল কিন্তু এতিয়া এতিয়া এই লগৰ ছোৱালী এজনী ঘৰত যাই আছো ৰ'বা
অ' অ'
কিবা বোলে কেক বনাই তাই। হেল্ল' আমি খাব যাই আছোঁ। অ' এই মিছ কৰা যায় আমি যাই আছোঁ দিয়া। তাকেইটো এই ঘৰত
তুমি বনোৱা নাই ঘৰত কিবা কিবি এনে
অ' ভাত চাত বনাও।
এনে আৰু বেলেগ বস্তুবোৰ অনলাইনত চাই কেনে।
অ' কিবা কিবি বনাও।
মইয়ো বনাই থাকোঁ।
কি কৈছা?
মইয়ো বনাই থাকো কিবা কিবি ঘৰত।
অ' মন গলে মানে বনাম আৰু কিন্তু মন নগলে আৰু একোৱেই নবনাও।
আৰু ঘৰত অক অকলে বনাই খালে আকৌ ভাল হয়, কিন্তু যেতিয়া লগৰকেইটা খাব মাতিম তেতিয়া আকৌ বেয়া হৈ যায়। এইটো যা হয়নে?